অ', হেল্ল',
হেল্ল', শুনিছে নি?
অ ', শুনি আছো বাৰু। উম', আপুনি কৰ উম', আছো -আছো অ', - অ', ভালে আছো বাৰু। এয়া ', এতিয়া ৰাতি হ'ল আৰু শুব লাগে আৰু লাহে - লাহে।
অহ ', ভাত পানী খালে?
অ', ভাত খালো।
পানী খোৱা নাই?
পানী খোৱা নাই পানে খাব লাগিব অকমান উম ', ভাপ পানীৰ বটল আছে- আছে - আছে - আছে পানীৰ বটলফতে আছে পানী লৈছো। আৰু মই মেডিচিন এটা খাব লগ গা আছে মেডিচিন টো খাই লৈ ৰাখো এতিয়া।
বঢ়িয়া - বঢ়িয়া ভাল -ভাল মেডিচিন বোৰ সময় মোৰ হৈছে -হৈছে সেয়া হোৱা প্ৰস্তুতি আৰু বাহিৰত অলপ ঠাণ্ডা - ঠাণ্ডা আছে। এক
হয়- হয় ৰুমৰ ভিতৰত বহুত গৰম।
ম', উ', -উ',
তেতিয়াহ'লে আজি পিছে খোৱা লোৱা কি আছিল?
খোৱ-লোৱা আজি অকমান আমাৰ ডিম আছিল। ডিমৰ অমলেট আৰু মাছত টেঙা ঔটেঙা মা ভকুৱা মাছ ঔ টেঙাৰ সৈতে। আৰু, হেৰি গৰম দিন কাৰণে মাংসটো আনিব বিচাৰিছিলো এই গৰমত আৰু কি মাংস খাবা সেইকাৰণে নল'লো আৰু। মাছটোৱে খাইছোঁ আৰু।
হয় ভাল।
উম।
বছে
ঠিকে আছে বাৰু কাইলৈ আপুনি যাবই লাগিব সোনকালে। কালে।
হয়, হয় মই উঠিব লাগিব সোনকালে উঠি পেলাইতিপ দৰা দৌৰিকে ওলাই গৈ ৰেলত গৈ নিজৰ কৰ্মস্থলী পাব লাগিব আৰু উ প্ৰতিদিনেই আৰু থাকেই আৰু সেই য দখন উপ উপাইতি উম। উম, ঠিক আছে পিছে কালি আপোনাৰ কি আছে?
ৰাতি আছে, ৰাতি, ৰাতি আছে ডিউটি। উম। যাব লাগিব আৰু দিনটো বাৰু বিশেষ কাম নাই।
উম, উ, উম।
গৰম দিন যে। তো ঘৰতে থাকিম বুলি ভাবিছো আৰু। ক'ততো যাওঁ বুলি ভবা নাই।
গৰমটো বহুত বেছি পৰিছে। যিমান পৰা যায় ঘৰত থাকাই ভাল।
উম।
উম।
ৰ'দত গ'লে ক'লা হৈ যাম।
উম।
ক'লা হৈ গ'লে দিগদাৰ হৈ যাব।
সূৰ্যৰ প্ৰকোপ একদম বহুত বেছি হৈ গৈছে নহয় সূৰ্যৰ তাপতটো যি ভাল ঘৰে মানে মানুহৰ গা পুৰি যায় একদম দেহাত পৰি যায় উ পানী বেছিকে খাই থাকি থিব লাগে পানী পানী বহুত খাব লাগে
পানী খাবলৈ খাওঁ বাৰু উম
টো পানী
উম খালে নহয়ো নহয় ইমান একেবাৰে অ দিহা হেৰি হল শৰীৰৰ পৰা পানীটো ওলাই যায়
অহ তাকে উম ঠিক আছে বাৰু তেতিয়াহলে শুভ ৰাত্ৰি
উ শুই যাওক শুই যাওক
অ